হেল্ল'
অ কি কৰিছা
আছো এনেই তো
অ ময়ো এনেই আছো বাৰু
অ খবৰ ভাল
ভাত পানী খালা
খালো তুমি খালা
অ', খালো বাৰু
অ',
খবৰ খাতি
ভালেই তোমাৰ?
অ', মোৰো ভালেই বাৰু
ঘৰত ভালে নে?
অ', ভালেই, তোমালোকৰ
আমাৰো ভালেই বাৰু দিয়া, তাতে গৰম দিছে নে বৰষুণ দিছে
পূৰা গৰম তোমালোকৰ ফালে
আমাৰফালে বৰষুণ দি আছে
অ', ভালেই দিয়া
তাতে গৰম দিছে নেকি?
আমাৰ ফালে মানে বহুত গৰম
উম, আমাৰ ইয়াতে বাৰু বৰষুণ দি আছে ভালে হৈছে, খেতিৰ বাবে ভাল হ'ব বাকী তুমি, তুমি এতিয়া কি কৰি আছা?
এতিয়া এনেই আছো
অ', ঘৰত কোন কোন আছে
উম, মা, দেউতা, মই, ভন্টি
আচ্ছা, ঘৰত দুটা, আৰু আমি
অ', ঠিকে আছে ভাত খালা?
বাকী তুমি ভ খালো বাৰু। তুমি খালা?
অ', খালো।
বৰ্তমান তুমি কিবা বিজনেচ চিজনেচ কৰি আছা নেকি?
নাই কৰা নাই, কৰিম ভাবিছো বাৰু
আচ্ছা, মই বাৰু কলেজ ষ্টুডেন্ট হয় বৰ্তমান গৰম বন্ধ দিছে, সেইকাৰণে আৰু ভাবি আছো, মইো কিবা এটা কৰো বুলি বিজনেচ
অ', কৰিব পাৰা
ধৰা, মই ঘৰতে বহি তোমাৰ অ', অলাইন ডেলিভাৰী কৰিব পাৰো
অ', তেনেকেও পাৰিবা
ট্ৰেইলাৰো শিকি ধৰিছো, দোকান এখন দিবলৈ পাৰো
উম, পাৰিবা
তাৰপিছত
কলেজত গৈয়ও পাৰে তো
অ', তাকেই তেতিয়া মানে ধৰা মোৰ নিজৰ ইনকামটো আহিব আৰু মই নিজৰ ওপৰত ডিপেণ্ডে হব পাৰিম।
অ',
অ', তেতিয়া ধ হ পেৰেন্টছক সুধিবলগীয়া নহয়, মোৰ নিজৰ খিনি মই নিজে খহজ কৰিব পাৰিম কলেজতো লাগে ন বহুত, তাৰ পিছত সেইখিনি মই নিজে ধৰা খুলি লৈ কিবা এটা কৰিব পাৰো, দোকান এখন ধৰা দিলো তাতে দহ বি জন এমপ্লয় ৰখিলো, তাতো অলপ ভাল হ'ব তুমিও জইন কৰিব পাৰা। তোমাৰ ফ্ৰেণ্ডবোৰকো কব পাৰা তেতিয়া মানে কি হব পইচাটো তেতিয়া মানে কমকৈ পৰিব ন জনপতিকে যদি আমি গ্ৰুপত কৰো তেনেহলে পইচাটো কমি যাব। আৰু মোক অকলে কৰিলে মানে অলপ ধৰা ইনভেষ্টটো কৰিব লাগিব ন? বিজনেছ এটা খুলিলে মানে।
অ, ইনভাৰেঞ্চটো কৰিবই লাগে নহ'লে ইমানখিনি টকা ক'ত দিব পাৰিবা আৰু।
সিতিতো। বিজনেছ কৰিবলৈ হ'লে মানে ধৰা দহ বিজন ধৰি এতিয়া মই ভাবিছো দোকান এখন খুলি লও সেইটো বিজনেছ ওপৰত হয়নে এতিয়া গৰম বনত যদি দোকান খ, খুলিব পাৰো।
অ'।
এ, তাৰ পৰা ইনভেষ্ট হৈ থাকিব পাৰিব। তুমি জইন কৰিব পাৰা। তোমাৰ ফ্ৰেণ্ডবোৰকো ক'ব পাৰা তেতিয়া ধৰা তেতিয়া আমাৰ খৰচ খৰচা পাতি কমিব ন, দোকান খন বনাবলৈ যিমান খিনি লাগে তাৰ পৰা আমি সেইখিনি বিক্ৰী কৰি আৰু বেলেগতো যাব পাৰিম। তেনেকুৱা আমাৰ স্মল বিজনেচটো ডাঙৰ হ'ব পাৰে। আৰু এজ এ মই ষ্টুডেন্ট হিচাপে গৰম বলাৰ দিন মই বহুত ফ্ৰৰিয়ে আছো।
অ, পাৰি। উ, কটো ফুৰিব নোযোৱা নেকি?
ভাবিছো মই ট্ৰেভেল কৰিবলৈ যাম বুলি ধৰা শ্বিলং, মেঘালয় এইবোৰত গলে মানে ভাল হ'ব ন। আমি কেব বা কেব বুক কৰিব পাৰো, বা ৰেপিড কৰিব পাৰো। আৰু নিজৰ ঘৰতটো বাইক থাকিলে মানে ভালে কথা দুজনকৈ যাব পাৰি আৰু তেতিয়া খৰচা পাতি কম হ'ব। যদি পাঁচ, ছয় জন মান আমি ফ্ৰেণ্ড মিলি যাওঁ। তেতিয়াহ'লে আমাৰ পইচাটো মানে কি হ'ব কম হ'ব এজন প্ৰতিতিকৈ
অ'।
জনী প্ৰতি মানে ধৰা এক, দুই হাজাৰ মানত আমি ধুনীয়াকৈ ফুৰিব পাৰিম এটা ট্ৰেভেল কৰিব পাৰিম। ট্ৰেভেল কৰিলে মানে কি হয়। ভাল আৰু পঢ়াৰ লগতে আমি ট্ৰেভেল কৰিও অলপ কথা শিকিব যাম শিকিব পাৰিম ন আৰু
অ, পাৰি।
তাৰপিছত তোমালোকেও আৰু এটা মনটোও ফূৰ্তি হৈ থাকিব। ট্ৰেভেল কৰিলে মানে ট্ৰেভেল কৰি কিনে
শিকিবই বাৰু লগৰৰ লগত গ'লে।
অ'। তাকে তুমি তোমাৰ লগৰ খিনিক ক'ব পাৰা ধৰা বাইকত গ'লে মানে আমি দুজন, দুজনকৈ যাব পাৰিম। বাইক স্কুটি এনেকে যাব পাৰিম আমি শ্বিলং অ, শ্বিলং, অৰুণাচল এইবোৰতো এইবোৰতো ওচৰে হ'ব ন আমাৰ ইয়াৰ পৰা
অ'।
বা আমি কেব বা আমি কেব বুকো কৰিব পাৰো। কেব বুক কৰিও ধৰা ধুনীয়াকে আমি ঘুৰি আহিব পাৰো।
অ, পাৰি।
আৰু যদি যদি মই চিংগল কে ট্ৰেভেল কৰিব খোজো তেতিয়াহলে পইচাটো মানে ধৰা আমি দুজন বা তিনজনকৈ গ'লে মানে পইচাটো অলপ বেছি হয়। আৰু পাঁচ ছয় জন মান গ্ৰুপত গলে মানে আমাৰ পইচাটো কমিব। যনে প্ৰতি ধৰা এক দুই হাজাৰ মানত আমি ধুনীয়াকৈ কৰি আহিব পাৰো।
অলপ বেছি হলে ভাল বাৰু। খৰচাটো অলপ কম হ'ব ভাড়াবোৰ।
ক'বা তোমাৰ ফ্ৰেণ্ডখিনিক তেতিয়া দুজন, দুজনকৈ আমি বাইকত গ'লে মানে ধুনীয়াকৈ দুজন, দুজনকৈ দচ জন মান হলে পাঁচখন গাড়ী আমি আৰামত যাব পাৰো আৰু যদি আমি কেব বুক। কৰো তেতিয়া হলে আমি কেব দুখন লৈ কেনে আমি ধুনীয়াকৈ যাব পাৰো পইচাবোৰ গোটাই লৈ।
অ।
সেইটো ধৰা ভাবিব লাগে আৰু তাৰপিছত এতিয়া গ। ন ন ন সেইবোৰ কৰিলে মানে। অলপ ধৰা আগতে গম।
অ ঠাণ্ডা জেগাত যাবলৈ ভাল হ'ব এতিয়া ইমান গৰম পৰিছে আমাৰ ইয়াত।
অ সেইটো হ'ম বুলি কথা নাই গৰম দিনতো আমাৰ ইয়াত মানে বৰষুণে দি আছে দ
হেটোয়েতো এইবাৰতো বহুত গৰম পৰিছে।
অ গৰম বাৰু বহুত হৈছে দেই বৰষুণ। ফোনটো হ'ল আজি তিন দিনমান দি আছে তাৰ পিছত যেতিয়া ৰ'দ দিয়ে। অ মা কি থাকিব নোৱাৰো জানানে ইমান গৰম দিয়ে। তাতে আৰু ৰ'দ দিলে ৰ'দ দিলে এটা কথাই বেয়া খেতি কৰিবলৈ। পানী চানী নোখোৱা হৈ যায় ন এইকেইদিন বৰষুণ দিছে যে। খুব ভাল হৈছে খেতিত ধুনীয়াকৈ ধৰা গৰম চৰম নহলে মানে। ৰুইও।
অ।
ভাল হয় যোনবোৰ আৰু যে তুমি চবৰ আমাৰ বাৰু খেতি নকৰে আমাৰ খেতি নকৰে ঘৰত। এই গাঁৱত কৰে নহয়। আমাৰ ঘৰত বাৰু খেতি নকৰে তোমালোকৰ কৰে নে নকৰে।
আমাৰ কৰে অলপ।
অ এই গৰমত চাগে তু বহুত। হেৰি হয় ন অশান্তি ধৰা।
কোনো নাই দিগদাৰে হ'ব চাগে আৰু।
অ আমাৰ ফালে বাৰু বতৰ ঠিকেই কৰিছে খেতিৰ বাবে। আমাৰ ফালে বাৰু বতৰটো ঠিকেই কৰিছে খেতিৰ বাবে। ধুনীয়াকৈ আমি ধৰা বৰষুণ দি আছে এতিয়া খেতিত পানী হৈ গৈছে। সেইফালে বৰষুণ দিব দিয়া বাৰিষাত আৰু।
দিলে ভালেই বাৰিষাত খেতিও ভাল হ'ব।
অ আৰু। ধৰা যিখিনি ৰোৱনি আছে সেইখিনিও বহুত কষ্ট পাই নহয় ইমান গৰমত। বৰষুণটো দিলে মানে অলপ ঠাণ্ডা ঠাণ্ডা হৈ থাকে ন ৰুবও ভাল তেতিয়া। এনে বাৰো মই বোকাত ৰুই পোৱা নাই তুমি পাইছা নে নাই। হেল্ল'।
অ শুনি আছো।
এনে তুমি বোকাত ৰুৱা নে নাই।
ৰুও কেতিয়াবা।
অ অ।
এইবাৰ নেযামেই চাগে আৰু ৰুবলৈ ইমান গৰম পৰিছে।
অ তাকেই। এ তোমালোকৰ মই নাযাওঁ বাৰু তেনেকে। আৰু। অ পাম-। আমাৰ ঘৰ হব ন বিশ কিলোমিটাৰ মান। দূৰত হব চোৱাচোন তোমাৰলোকৰ ফালে বৰষুণ দি আছে আমাৰ ইয়াত বৰষুণ দি আছে।
তাকেই। আমাৰ ইয়াত বৰষুণ নায়ে তেনেকে
বৰষুণ দিছে অল আজি তিনিদিন মমান
হে
বতৰৰ কোনো ব বতৰৰ কোনো ঠিকনা নাই নহয় এই বৰষুণ দি
তাকে সেইটোয়েতটো কথা কেতিয়া ধৰিবও নোৱাৰি বতৰৰ মহিমা
অ
এতিয়াই ৰ'দ দিব এতিয়াই বৰষুণ দি দিয়ে আৰু
স কাৰণে ভাল আৰু তাতে তোমাৰ মই কৈ আছিলো বিজনেছৰ কথা তাৰ পিছত লগৰ খিনিক কবা তুমি
অ অ কৈ চাম বাৰু কি কৰে
অ
তোমাৰো কৈছাবা লগৰক
অ মই ক'ম বাৰু এতিয়া ভাল হ'ব দুই
অঁ
উম পাঁচ দহজনমানান হলেও কোনো কথা নাই
অঁ বেছি হ'লে ভালেই বাৰু
উম বাকী তুমি আমাৰ গ্ৰুপ এ আছে মানে আমিনে খ গ্ৰ বনাই লৈছো বাৰু তাত তুমি জইন কৰিব পাৰা তাতে মানে কি কৰিছো আমি কেইজন মানে মিলি কেনে ধৰা পইচা পাতি যোগাৰ কৰি বিজনেছটো আৰম্ভ ষ্টাৰ্ট কৰিম বুলি ভাবিছো তুমি ষ্টাৰ্ট কৰিব পাৰা মই হোৱাটছএপত তোমাৰ লিংকটো দি আছো বাৰু
অঁ হ'ব দি দিবা
ঠিক আছে তুমি জইন
হ'ব দিয়া ন অ